হেল্ল',
অ', নমস্কাৰ নমস্কাৰ।
হয় বাহ
কি কৰি আছে আপুনি।
এ ৰ এয়া কাম কৰিছিলো।
অ', বাকী খবৰ খবৰ খাতি ভালেই নহয় আপোনাৰ।
অ', বাকী ভালেই।
অ', বাকী পঢ়া শুনা কেনেকুৱা।
পঢ়া শুনা মই
ভালে মেট্ৰিক দিছিলো যোৱা বাৰ এতিয়া একাদশ শ্ৰেণীত পঢ়ি আছো।
হয়। মোৰ বাৰু মোৰ এনেকোৱাই। হাই ছেকেণ্ডাৰী দিলো কলেজত নাম লিখাইছো।
উম।
বাকী কে কি খালে খোৱা বোৱা নাই খোৱা বোৱা কৰিমেই আপুনি খালে নেকি?
মই চাহ খালো চাহ খাই এই অলপ আগত ভাতটো খাই উঠিছো আৰু।
অ', অ ', ঠিকে আছে। আৰু বাকী কিবা হা, হা
হেল্ল',।
আগৰ স্মৃতি বোৰ মনত পৰে ন।
হেল্ল'
ও কওক।
হেল্ল,
হেল্ল',
হেল্ল'!
অ আগৰ স্কুল দিনবোৰ মনত পৰে ন,
অহ ইমান মনত পৰিছে আজি।
উম! এ মানে মানে মানে কি জানে, মানে কি জানা আগৰ স্কুল দিনবোৰ আমি এতিয়া আগতে ভাবিছিলো কেতিয়া কলেজ পাম কিন্তু এতিয়া আমি কলেজ পোৱা পিছতে এনেকুৱা হয়। ছে সেই আকৌ যি স্কুলত পঢ়ি থাকিব পৰা হয় আগৰ দিনবোৰ নিচিনাকে।
স্কুলত স্কুললাইফটো মানে বহুত স্কুললাইফটো মানে বহুত বেলেগ টাইপ আছিলে আমাৰ,
এ চবতচে ভাল স্কুলৰ লাইফটো এ কেলা এ, এম একৰ পৰা দশম শ্ৰেণীৰ ভিতৰত,
অ ধুনীয়া লাইফ তেতিয়া তেতিয়া, কেতিয়াবা মায়ে মায়ে ধুনীয়াকৈ দহ টকা দিব আৰু লৈ যা লেজাখ , তুমি খামাম ধুই গ'লা নেলাগে আৰু,
অ সেইটোয়ে এতিয়া আৰু এতিয়া পইচা পইচা দিগদাৰ হৈ গৈছে এতিয়া,
এতিয়া আমাৰ এশ টকাতো, শ টকা একো নহয় পাঁচশ টকাই একো নহয়।
উ স্কুলৰ এই যে ৰাতিপুৱাৰ দিনে মায়ে বনাই দিয়া গৰম গৰম ভাত,
অ ৰবা আমি আমি ক্লাছ ক্লাছ ওৱান, ওৱানত থাকোতে যে টিফিন লৈ যাওঁ ৰুটি ভাজি টিফিনত,
অহ স্কুলত গৈ প্ৰাৰ্থনা কৰো প্ৰাৰ্থনা কৰি,
উম পিছত আমি বাৰটা বজাত খতম হোৱাৰ পিছত আমি যে টিফিনো খাও খুলি কি ভাল লাগে চবে একেলগে মিলি,
অ লিজাৰ হয়
লিজাৰত আমি যে সবে বেডমিণ্টন খেলোঁ ফুটবল খেলোঁ তাৰপিছত হকী খেল খেলোঁ,
অহ! বহুত মনত পৰিছে এ আজি! দিন গ'ল আৰু এই পইচা হ'লেও দিন ঘূৰি নাহে কিন্তু পইচা ঘূৰি প কিন্তো দিন ঘূৰা নাহে নাহে আৰু,
আচলতে সবেই ভাৱে লাইফটোত পইচাটো পইচা মেইন কিন্তু তাতকৈ মেইনটো হৈছে লগৰ খিনি একেবাৰে যেতিয়া একে সৰুতে যুনখিনি লগ পোৱা লগৰখিনি সেইখিনি চবতকে মেইন আৰু,
এতিয়া কি আহিব আৰু এতিয়া দিনটোৰ বৰ্তমান
এই বাকী বাকী কথা অলপ আছিল আপোনাৰ লগত। এই আপোনাৰ আপুনি কিবা বিচ বিজনেছ কৰিব নেকি?
মই ব্যৱসায়।
অ ব্যৱসায় কৰিব নেকি কিবা
এতিয়াতো মই মোৰতো বয়সটো অলপ হৈছে বাৰু মই কৰিম বুলি ভাবিছিলো এনেকা এ ব্যৱসায় দিয়কচোন জ্ঞান মোক জ্ঞান দিয়কচোন ব্যৱসায় অলপ।
মানে কেনেকুৱা ধৰ এতিয়া আমাৰ ধৰ পিছফালে মাটি অলপ আছে। হা-
অহ।
মই এনেই পৰি থাকে ভাবিছো আপুনি মই মিলি ধৰক ফিফটি ফিফটি দি ধুনীয়াকে ফাৰ্ম এখন খোলো পুখুৰী এটা খান্দো। তেনেকে ব্যৱসায়টো আৰম্ভ কৰিলো হয়।
পাৰি
অলপ ফিচাৰী ফিচাৰী কাম কৰি ম বুলিছিলো অকমান ফিচাৰীৰ কাৰণে,
প্ৰথমে মোৰ পইচা অলপ মই যোগাৰ কৰি লওঁ,
অ' হ'ব একো নাই আপুনি খালি মোক যোনদিনাখন পইচা জমা থাকিব সেইদিনাখন ফোন কৰিব খালী।
অ মই ঘৰতো কথা পাতিব লাগিব এ মই এটা ব্যৱসায় আৰম্ভ কৰিম। মোৰ মোৰ চিনাকি মানুহজন আছে,
হয় হয়!
তাতে মই এয়া, আৰু তাই সেইজন মানুহৰ মই মিলি একেলগে কাম কৰিম। ম ম ঘৰত কব লাগিব,
মানে ম ভাবিচিলো মই অকলে নকওঁ আপোনালোক লগত লই পাৰটাৰ্বি কৰিলে বেছি।
আহ!
অ অকল, কাৰকে পাতা চব কৰাটো বহু লাভ আছে।
অ কিবা লচান কিবা লোকচান হ'লেও দুয়োটা মেলি আমি পূৰ কৰিব পাৰিম।
য় আৰু অকলে গলে দিগদাৰ হ'ব আপুনি এতিয়া মোৰতো এটাই কাম নাই বহুত কাম থাকে মই এতিয়া, ফিচাৰী হ এনি াইম পখীত থাকিব নোৱাৰিম ন বেলেগ বিজনেচো আছে মোৰ, হয়!
আপোনাৰ কোনোবা মাটিৰ লেন দেেন কৰা এনেকা চিনাকি মানুহ আছে নেকি মাটিৰ ব,
উম আছে বাৰু আপোনাক কি মাৰচি লাগিছিল নেকি?
অ মাটি ব্যৱসায়তটো অলপ, এ লাভো হয়। মানে মোৰ মাটি মাটি অলপ দৰকাৰ হৈছিলে মানে মোৰ।
গুৱাহাটীক কৈছো মই কিমানান মাটি লাগিব।
পাঁচশটামান লাগিব।
মোক মই মই আপোনাক অলপ পিছতে জনাই আছো ৰ'ব মই মানুহটোক ফোন কৰিম মই ফোন কৰি মানুহটো বাও এতিয়া মই ফোন কৰি। ক নোৱাৰিলো কিয় কাৰণে সি অলপ বিজি আছিল বেলেক কামত সেইটোকে মই মানুহ ফোন কৰিব পৰা নাই।
অ আপুনি তেওঁক সুধিব যে মোৰ চিনাকি মানুহজন, মানে হেই মাটি ব্যৱসায়ী মাটি এ মাটিতা লাগে। এক কথাত এতিয়া মাটি কিমান দাম সেই সেই সেইটো দাম মতে পাঁচশপোৰা মাটি কিমান হ'ব তেনেকা আৰু।
উম মই আপোনাক সুধি জনাম ৰ'ব মানে মই ৰাতিপুৱা বেলেগ এটা কাৰণত ফোন কৰিছিলো কিন্তু মানুহটোৱে ফোনটো ৰিচিভ নকৰিলে এতিয়া আকৌ ফোন নকৰো কৰো আও, ডিষ্টাৰ্বো হয় নহয় এইবিলাক কাম কৰা মানে কাম কৰি থাকে।
এনে আপুনি কিমান ব্যৱসায় চলাই মানে কিমান ব্যৱসায় আপুনি বেলেগ বেলেগ ব্যৱ ব্যৱসায় কাম, কাম কৰে।
ম মানে এতিয়া বৰ্তমান মইটো আমাৰটো মো অলৰেডি দুটা পুখুৰী আছে।
অহ
মই ব্ৰইলাৰ ফাৰ্ম এখন আছে লোকেল মুুৰ্গী ফাৰ্ম এখন আছে।
উম।
আৰু বাকী ইফালে মোৰ এখন গ্ৰ'চাৰী দোকান এখন আছে। এতিয়া মো সবতে মানে সবতে মই মানুহ লগাই থৈ আহিছোঁ কাৰণ মই টাইম নাপাওঁ যে ইমান।
আপোনাক কথা এটা কম বেয়া পাব নেকি?
কওকচোন।
মোৰো এতিয়া অলপ পইচা অসুবিধা হৈ আছে পইচা আপুনি মোক পাৰিলে আপোনাৰ এনেকা ব্যৱসায়তে মোৰ অলপ উম পাৰিলে সোমোৱাই দিব পাৰিব নেকি মানে ব্যৱসায় এটাত ভাল পদ এটা
অ
কওকচোন
মোৰ গ্রচাৰী দোকানখন আপুনি মই পাটনাৰশ্বিপত মিলি লও নেকি? গ্ৰচাৰীখন দোকানখন মানে মই অকলে চলাই আছো আপুনি মই পাটনাৰশ্বিপত মিলি যাওঁ।
অঁ, একো নাই বেয়া ভাল ভালেই এইখিনি কথাটো পাৰিম বাৰু কথাটো।
অঁ মানে মো ভাবি আছো পাৰ্নশ্বিপত খুলিম বুলি মানে মানে আৰু অলপ মানে অলপ মানে মই গ্রচাৰী দোকানখন ভাঙৰ কৰিব বিচাৰিছো মানে গ্ৰচাৰী খনৰ চাইডতে ভাবিছো মই হোটেল এখন দিম বুলি মানে আমাৰ এইফালেটো মেইন ৰাস্ত পৰি যায়টো, মেইন ৰাস্তা মোৰ এটো একে বাছ-ছাছ আমাৰ এইকণতে ৰখে। ভাবিছো মোৰো ব হোটেলখন খুলি দিনে হোটেলখন চলি থাকিব তাত মানুহ লগাই দিলো কেতিয়াবা এটা মই থাকিল আপুনি থাকিব পাৰিব তাত।
সেইটো হয় এইটো ভালে ভাবিছে এই যে বাছকেইটা ই ইমান বিভিন্ন ধৰণৰ জে জে জেগাৰ পৰা বাছ আহে। অ অহা যোৱা কৰে এতিয়া তাত ৰখে এতিয়া, তাত যদি আমি এতিয়া হোটেল এখন খুলি দিওঁ। এতিয়া মইটো লাভো লাভো হব এতিয়া বা বা বাছত অহা মানুহখিনি। খাবলৈ ভাল হ'ব সিৰ পেটৰ ভোকটো মৰিব, হয় নহয়।
মইতো খুলি দিওঁ নেকি মানে আপুনি মই পাটাশ্বিপত লৈ লওঁ।
ঠিকেই হৈছে, বেয়া হোৱা নাই বাৰু।
অহ। মানে আপুনি এতিয়া পইচাটো ইনভেষ্ট কৰিব লাগিব কিন্তু দেই আপুনি প্ৰথমটো ত্ৰিশ মাহ ইনভেষ্ট কৰিব লাগিব মোৰ লগত।
একো নাই হ'ব, মই মোৰ হাতত এতিয়া আপোনাৰ বিশ হেজাৰ আছে, বাকী দহ হেজাৰ মই এ মোৰ চিনাকি মানুহ কেইজনমান আছে তাৰপৰা মই গোটাই পেলাই আপোনাক মই দি দিম কাইলৈ মানে ন।
হ'ব আপুনি মোক যেতিয়াই দিব পাৰে।
বাক কি আপুনিতো মানুহজনক সুদিব মাটিৰ কথাটো, মোক পাঁচকঠা মাটি লাগে।
আপোনাক উম, আপোনাক মানুহজনক সুধিটো মই আপোনাক অলপ পিছতে জনাই আছো ৰ'ব, মানে মানুহজন অলপ বিজি থাকে। সেইটো মই মানুহজনক মই নিজে নিজে ফোন নকৰো পটককে।
অ', মানে মাটিতো মানে মই নলওঁ মানে মোৰ আমাৰ ঘৰৰ মানুহে লব কিন্তু আপোনাৰ মানে মোক কথা পাতিব দিছে আৰু। এনে পাতিছো আৰু।
আপোনাক মাটিটো এনে, আপোনাৰ ফিক্স লাগিবই নে?
মাটিটো খাটাং লাগিবই মানে আপোনাৰ অ', ঘৰৰ কিছুমান কামো আছে আৰু আমাৰ ঘৰখন তাতে মাইক আমি সৰু ঘৰ এটা বনাম বা ঘৰ বা কিবা এটা বনাম তাত আমাৰ ঘৰৰ দৰকাৰী কিছুমান কাম চাম পাতিবলৈ
হয়
সেইবাবে মানে মাটিটো বহুত দৰকাৰ। বা আৰু এটা মই আৰু এটা কাম কৰিব পাও, এই মাটিটো মই এতিয়া কিনিলো, এইটো ম এই মাটিটো মই পাঁচ পাঁচ ছয় বছৰ যদি বেচি দিওঁ, তাতকৈ মোৰ অধিক গুণ লাভ মোৰ লাভ হ'ব।
উম, আপুনি পাৰিলে এটা কাম কৰক, আপুনি মাটিটো কিনি ভালদৰে বিজনেচটো আৰম্ভ কৰক পাৰিলে বিজনেছটোৰ পাছত চলিছে যদি আপুনি এখন নিজৰ নামৰ হোটেল এখন খুলি লওক।
উম
এ এ অল অলৰেডি মোৰ নামততো আছেই এখন হোটেল মানে বেলেগ বেলেগ এ পা চব খোলা কিন্ত আপোনালোকৰ পা চিব খুৰি লওঁ হোটেল এখন
অ ঠিকেই কৈছে বাৰু
আপুনি মানে আপুনি মই খুৰিলে ভাল হ'ব বতো বিজনেছত অলপ চলপ মানে চিনাকি উনা
সেইটো হয় বাকী আপোনাৰ ঘৰটো আমাৰ ঘৰৰ পৰা কিমান কিলোমিটাৰ দূৰত্ব হ'ব
এ বেছি নহয় আপোনাৰ ঘৰ পৰা আপুনি পাঁচ ছ কিলোমিাৰ পাঁচ ছয় সাত কিলোমিটাৰ আহিলে হৈ যাব
অ', এইয়া মই এ, ফ্ৰী হ'লে আপোনাক ন' লগ কৰিবলে?
উম, হয়, হয়। কিন্তু আমাৰ এটা কথা হ'ব, খালী মই থাকিলে আপুনি চেক কৰিব লাগিব আৰু।
ক'ত এ ক'ত চেক কৰিব লাগিব
থাকিলে আপুনি হোটেলখন চাব লাগিব মষ্ট মানে মোৰ বেলেগ বেলে কাম থাকে ন মই ঘৰত থাকিও নোৱাৰিম
নাই একো নাই একো নাই সেইটো সেইটো আপুনি মোৰ ওপৰত এৰি দিয়ক মই পাৰিম চলাবলৈ
অ
আপুনি খালি আপুনি খালি মোক বিশ্বাস ৰাখক মই আপোনাৰ কাম চব ভালদৰে আগুৱাই লৈ যাম
অ ঠিক আছে খালি মানে মই কি জানে মোৰ এনেকুৱা বিশ্বাসী মানুহজন লাগে মানে এতিয়া মোৰ বিজনেছ দেৰি হৈ গ'ল না এইিলা পইচাতি ক্ষেত্ৰতো লাগে কথা চথা পাতিব কাৰণে হিচাপ বিলাক কৰিবৰ কাৰণে ভাল মানুহজনো লাগে ন
এ মই পাৰিম হে পইচা হিচাপ নিকাচ বা কিমান খৰচ গ'ল আজি আজি কিমান মানুহে খালে বা কিমান মানুহ আহিছে এতিয়া সেইখন এতিয়া সেইটো আমি হোটেলখন খোলাৰ পিছতে এইবিলাক এইবাৰ আপুনি মোৰ ওপৰত এৰি দিয়ক আৰু।
অ হ'ব তেনে আপোনাক এটা কাম কৰোঁ আপুনি আমাৰ পাৰিলে। পৰহিলে মানে বা তাত পিছদিনাখন বা কাইলৈ হ'ল আপুনি পইচাটো দি দিব পাৰিব নেকি মোক।
পাৰিম একো নাই মোৰ তাত এতিয়া আৰু অলৰেডি বিশ বিশ হেজাৰ আছে।
আৰু বিৰ্জা আছে নহ।
আৰু আপোনাৰ বাকী দৰ্জা মই কাইলৈ বা আজিৰ ভিতৰত। মই যোগাৰ কৰিম য'ত আপোনাৰ এ পৰহি নহ।
উম পৰহি আপুনি পাৰিলে কাম কৰিব পৰহিলে বা কাইলৈ ভিতৰত দি থৈ যাব তেতিয়া পৰহিলে মানে মই। একেবাৰে গোটেইখিনি মাল লৈ আহিব পাৰিম।
অ অ এক পাৰিম বাৰু পৰহি দিবলৈ।
অ আপোনাৰ পাৰিলে অলপ হেৰি কৰিবচোন আৰু। এক্সট্ৰা পইচাটো হাতত লৈ আহিবচোন মানে দৰকাৰ হ'ব পাৰে মোৰ তাত মানে এতিয়া বৰ্তমান নাই আপোনাক পিছত দিম লাগিলে মোৰ। মানে খৰচ হৈ গ'ল কালি অনলাইন মানে অনলাইনত চব লৈ আহিলোটো আপুনি পাৰিলে।
হয় হয়। আমি পৰহি যাম নহ।
পৰহি আপুনি পৰহি অ ঠিক আছে পৰহি আহিব দিয়ক